হেল্ল'
ভালেই দিয়া তোমাৰ
আছোঁ কি কৰিছা?
মই তোমাৰ এই বেলেগ এজেগালৈ যাবলৈ ওলাইছোঁ বুইছানে মৰিগাঁওলৈ যাম।
আহঁ',
তাতে উম', মোৰ এনে এ', ভাইটি এজনৰ নামভৰ্তি আছে যে',
অ', কিহত কৰিব?
তাক লৈ যাব লাগে।
অ', কিমান দূৰ?
হম',
কিমান দূৰ?
দূৰ মানে তোমাৰ, আমাৰ ইয়াৰ পৰা তোমাৰ হ'ব ত্ৰিশ-পঁয়ত্ৰিশ কিলোমিটাৰ মান হ'ব।
অ', জেগাখিনিৰ নামটো কিনো?
উম ', জেগা খিনি নাম', -খিনি নাজানো মানে, আজিলৈ গৈ ', পোৱা নাই আজি যামহে ভাল, প্ৰথম মানে তোমাৰ হেৰিত পাইছে চিট, পাইছে তোমাৰ', আভিযান্ত্ৰিক মহাবিদ্যা, কেলে।
বাকি ভাত-পানী খালা?
অ', খালোঁ। কেৰিয়াৰ, ভাত মই', ৰাতিপুৱা উঠি মানে হেৰি খালোঁ প্ৰথমতে এয়া', দৈ অলপ আছিলে।
অ',
দৈ অলপ খাই লৈ পেলাই তাৰ পিছত মিঠাই, এটা খালোঁ।
অ', ক্ষতি কৰিলা,
অ', খাই লৈ তোমাৰ, তাৰপিছত এই', এতিয়া কি কৰিছোঁ তোমাৰ পিয়াজ -নিমখ লৈ পেলাই ভাতকেইটা খাই দিছোঁ ইমান গৰম পৰিছে ন',
অহ ', - অহ', পিয়াজটো বেছি খাব নালাগে দেই, বেছি গৰমত বেয়া,
আহ', হয় বাৰু।
বাকী এতিয়া ওলাই চানে?
ওলাই চোৱা মানে অকমান দেৰি হ'ব মানে, তোমাৰ চাৰে-এঘাৰটামান বজাত এবাৰ ওলাই যাম আৰু।
অ', ইমান দেৰি-দেৰিকে হ'লে দেৰি ন'হব জানো?
নহয় -একো নহয়। দেৰি হ'লে গুচ নাই, ইমান ল'ৰা-ছোৱালী নহয়', - নহয় ', তোমাৰ, বুজিলা। কমে মানে তোমাৰ কি হয় ', -এইটো হেৰি যে তোমাৰ মানে তোমাৰ ফাৰ্ষ্ট-ৰাউণ্ড, চেকেণ্ড- -ৰাউণ্ড তেনেকুৱা নিচিনা হয় যে',।
অ', - অ',
অ', প্ৰথমত যাৰ নাম আহিছে সি এডমিশনহে ল'ব যাব, আৰু তাত মানে প্ৰথম ৰাউণ্ডত মানুহ কমি যায়।
অ', তুমি যে কৈছিলা সলনি কৰিম বো কেতিয়া সলনি কৰিবা? জেগাটো সলনি কৰিম বুলি যে কৈছিলা,
অ', সেইটো তোমাৰ সি কৈছে', - সি কৈছে মৰিগাওঁত নপহো, তাত যোৱা আহাৰ মানে অসুবিধা হয় যে।
আহ
কৈছে কি মৰিগাঁৱত নপঢ়ো তোমাৰ হেৰিত পঢ়িম বুলি কৈছে এয়া এই নগাঁৱতে পঢ়িম বুলি কৈছে। ওচৰতে
পাৰিবনে সেইটো
তাৰিখ আৰু এ এক বাইশ তেইশ এই দুদিন সময় দিছে মানে তোমাৰ দুদিনত তুমি তাৰ পৰা নামটো কাটি তালৈ আনিব লাগিব সেইটো অফিচ কৈ দিব তুমি খালি যোগাযোগ কৰিলেই হ'ল।
অ অ পাৰি ন এনেই
অ পাৰি পইচা পাতি তেনেকে দিব নালাগে বাৰু
অ
তোমাৰ ইচ্ছা বোলে তুমি বোলে ইয়াত নগাঁৱত নবহো তুমি বোলে গুৱাহাটীত লগা গুৱাহাটীত যাব পাৰা তুমি য'ত পাৰা
উমহ
বুজিলা
ঠিকে আছে
অ
বাকী তুমি এতিয়া ভাৰা ঘৰ মানে ল'বনে মানে ভাইটিয়ে।
ভাৰা ঘৰ মাক হঁতে কৈ আছে উম মাক হঁতে কৈ আছে। তোমাৰ মানে এই হোষ্টেলত ৰখাৰ কথা এতিয়া নেজানো।
এই হোষ্টেলত হুচেলত ৰাখিলে ভাল নহয় তুমি পঢ়িব কৰিব নোপোৱা
সেইটো হয় বাও
আৰু তুমি খাব দিলো ম খাবলে নেপাই মানে মৰি যাবা
উম উম মই আছিলো নহয়।
অ তোমাৰ ভাইটিটো তোমাৰ ভাইটিটোৰ এনেও অৱস্থা নাই ন অ ক্ষিন মিন চুলি তুলি কৰা অৱস্থাই নাই মানুহতো
অ এই তাৰ মানে কি আৰু তাৰ
অ তাতে সি যেতিয়া এনেকে ইমান কষ্ট কষ্ট কৰি আহি যে পঢ়ি কৰি সি যদি কবি ভাজি খিনি খাই থাকে আৰু সেনেকুৱা খানাবিলাক মানে তাৰ মুখতে নেলাগিব সি ঘৰত ইমান দিনে ভালকে খাই থকা ন অৱস্থা পাতিটো ভালেই দিয়াচোন বাপেকেও চাকৰি কৰে কিন্তু সদায় ভালকে খাই থাকে তাত তুমি যিমান পইচা নিদিয়া। তুমি তাত নোপোৱাই ভালকে খানা।
হয় হয় সি তাকে এতিয়া চিন্তাত পৰিছে ৰ'বা এতিয়া অহা যোৱাও অসুবিধা হয় যে।
তুমি ভাড়া ঘৰ বনালে তুমি ভাড়া ঘৰ ললে নহয় তুমি নিজে হেৰি কৰিব লাগিব। বনাব লাগিব এই বনাব পাৰি আৰু একো নাই।
অ সেইটোৱে কৰিব লাগিব। নহলে দুই তিনিটা লগ লাগি হয় উম আজিকালি বাৰু সেনেকে। বেয়া হৈ যায়।
আজিকালি বুলি নহয় এইটো বেয়াই হয় আমাৰ বা এজনী আছিলে দেই মানে ভাড়া ৰুমতে মানে। অ আছিলে অঁ তেনেকৈ দুইজনী তাই অৱশ্যে পঢ়াই আছিল। মানে মাষ্টনি কৰে কিন্তু তেওঁ মানে তাই কি হয়। সিহঁতে তুমি যদি মাংসটো আনিলা, মানে তোমাক আ যদি ঢিলা পাই তোমাকে মানে বনাই থাকিব দিব তোমাকে তোমাৰ হতে চব কাম বন কৰাৱাব। সেইবিলাকতে চব মানে ওপৰতে খাব বিচাৰে থাকে ন কিছুমান।
হয় হয়।
তোমাক মনটো ভালে লগা তুমি তোমাৰ বস্তুে চব মানে ব্যৱহাৰ কৰিব কিছুমান থাকে এনেকুৱা তাইে কি, কি কৰে, চব বস্তু তাই ব্যৱহাৰ কৰে কৰি পেলাই মানে পইচা পাতি একো উলিয়াই নিদিয়ে তাই হতেনে চাউল পাতা আনে
হয়।
উলটাই আক তাই কথা বেয়া বেয়াকে কয় মানে মানে সিহঁতৰ সে কলেজৰে হয়।
হয়।
কলেজত মানে কৰে, সেইখন কলেজৰে মানে হেৰি হয় মাষ্টনীকেইজনী আছিলে ছোৱালী কেইজনীমান
হয় হয়।
তিনিজনী একেলগে আছিল সিহঁত কেইজনী তাহ বাহ কাম বন কৰাই চব আক গোটাইকে চাউল পাত কিনানে সেনেকে কৰে তাই। চব বস্তুে মানে ব্যৱহাৰ কৰি থাকে। বেয়া এইবিলাক আৰু পঢ়া শুনা সময়তো সেইখিনি কৰে। পঢ়িব নিদিয়ে তো ইমান পঢ়িছ নে সেনেকে কয় মায় পক্ষত অকলে থাকাই ভাল তুমি আৰু পি অ আজিকালি যে এইবিলাক যে পি জি নে কি বুলি যে কয় যে এটা যে আছে। অ সেইটো যে সে হা।
ক খ মই অসমীয়াত কৈছো আহো।
অ নাজানা হ মই ৰো এ মানে শুনি আছো। পি জি বুলি কয়। আমাৰ ওচৰৰ ছোৱালীজনী আছে মানে অ নগাঁৱত পঢ়িছে। এইবাৰ হাই চছেকেণ্ডেৰী দিব আৰু, তাইক মানে ৰখাইছে প্ৰথম হয়-হেৰি হোষ্টেলত ৰখাইছিলে। আচ্ছ বেয়া কে দেখি তাইক পি জিত দিলেহি।
এ সেইটোও ভাল নহয় দিয়া।
অ সেইটোত বোলে কি কয় দম দিব লাগে মানে তুমি অলপ কাঢ় হ'ব লাগিব। আৰু তাই এয়াৰ পাৰা চব বস্তুবিলাক কিনি-কিনি এই যে হেৰি পানী কি যে গৰমাই যে মগ টো যে, সেনেকুৱা মগ এটা কিনিলে লিছে তাতে ম বনাই, কণীও বইল কৰে, সেনেকুৱা কৰে।
অহ।
তাতচে তুমি এইবিলাক কৰি থাকা সলনি, ভাড়াও পইচা দিব লাগে তোমাৰ, প-পঢ়াবও পইচা দিব লাগে যে পাঁচ হাজাৰ টকা ল চাৰি হোজাৰ টকা তুমি ভাড়াত এটা ৰুম এটা লোৱাই ভাল।
হয়-হয়।
তুমি এটা মানুহ কিমান খাবা?
হয়, এই তাকে এতিয়া মই
মাঁকো ৰখাই লবা আকৌ মাঁক ভাইটিক কবা মাঁকো ৰখাই লব মাঁকটো থ
হয়-হয়।
ঘৰৰতটো বায়েক আছে পোৱা
হয়, আজিকালি আৰু কি আৰু চাকৰি এটা সোনকালে পাব লাগে।
আৰু তোমালোকৰ হেৰি নহয়, জেনেৰে কাষ্টৰ নহয়
এয়াই তোমাৰ কষ্ট হয় আৰু মানে তোমাৰ পৰীক্ষা চৰীক্ষাত তেনেকে দি থিব লাগিব
পঢ়াৰ পিছত যে কিছুমানে যে এনেই যায়গৈ যে বছৰটো বৰ বেয়া লাগে এনেকুৱা
অ, এইয়া উপায় নাই তেনে নাপালে প্ৰাইভেটকে কৰিব লাগিব কিবা।
উম। জানো এতিয়া প্ৰাইভেটকে হ'লে আক পিছত অসুবিধা হয় তোমাৰ, মানে তুমি ক'বা ঘ ঘপকে কিবা এটা বেমাৰ এটা হ'ব ন তুমি গৈ থাকিলেহে পইচাটো পাবা দিয়াচোন হোম
হয়, হয়।
বহুত অসুবিধা মানে চৰকাৰী চাকৰি সেইকাৰণে মানুহে বিচাৰে তোমাৰ এতিয়া বেমাৰ হৈছে তুমি মাহ ত দৰম এবছৰ ছুটি ল'লেও তোমাৰ আধা কা পইচা কাটা গ'লেও আধা সোমাই থাকিব পিছত
অ
এ চব ফালে অসুবিধা আজিকালিটো চবৰে পইচা মানে হেৰি পোৱা অসুবিধাই হয় চাকৰি পোৱা ত যে এইটো মানে জাতি চিষ্টেমটো লগাই দিলে কাচ বুলি যে কয় এইটো বৰ বেয়া লগাই দিলে আৰু
উম এইটোৱে বেয়া কৰি দিলে হয় দিয়ক এতিয়া ভাত চাত খোৱা হ'ল
ভাত খালো দিয়া মই
কি দি
এ ঘৰৰে বেঙেনা আছিলে মায়ে কৈছিলে কাটি থৈছো খাগৈ উম নোটছ খালো তাৰপিছত মই বেছিকে খোৱা নাছিলো মানে উঠছ ম ভাল নাপাওঁ ইমান
হয় হয়
গাখীৰ সৈতি খাই ভাল লাগে মই এনে পানী সৈতি মানে বায়ে বনাইছিলে মা বেছি গাখীৰ চাকি খাব নোৱাৰে যে তাৰ পিছতে মই বোলো উমহ অকমানকে লৈছিলো তাৰপছত মই মায়ে কৈছো ইমান কমকে খাইছ তই কলো মই ভাল নাখাবা দে এনেকে কলো তাৰপিছত মা ভাতক পানী দিয়া ভাত কেইটামান আছিলে পইতা ভাত তাৰপিছত মায়ে বেঙেনা চেঙেনা কাটি থ'লে কৈছে ভাতকেইটা আছে খা গৈ মই পঢ়ি কৰি উঠি সেয়া ভাতকেইটা ভাজি কন বনাই পেলাই খাই আছোঁ
অহ ভালে কৰিছ আজি এনে ক'তো যোৱা ক'তো নোযোৱা নেকি
আজি নাযাওঁ
কিয় ক'ৰবাত ঘুৰিব যোৱাৰ কথা কৈছিলা দেখোন
উম এই নাই গৰমটো বেছি হৈছে যে ভাল নালাগে
অ তাকে তোমাৰ পৰীক্ষা চলি আছিলে বুলি কৈছিলা নহয় পৰীক্ষা চলি আছিল বুলি কৈছিলা নহয় তেতিয়া শেষ হ'ব।
পৰীক্ষা ছাবিশ তাৰিখে শেষ হ'ব দিয়া।
ছাবিশ তাৰিখে ন অ। এতিয়া হেৰি কি আছে আৰু কি আছে।
আৰু মানে এ হেৰি পলিট মানে ৰাজনীতি আছে।
হয়।
আৰু এটা ইংলিছ অ ৰাজনীতি বিজ্ঞান আছে আৰু ইংলিছ এটা আছে।
এ ভালকে দিবা আৰু দুটাহে আছে আৰু ন।
অ
ঠিকেই আছে ন। তাৰিখে আছে।
এটা আছে বৃহস্পতিবাৰে এটা আছে- দুসপ্তাহ হোৱাৰ পিছত আছে এটা।
কিমান কিমান বুলি ক'লা।
এটা আছে বৃহস্পতিবাৰে এই বৃহস্পতিবাৰ আজি মঙ্গলবাৰ। আৰু এটা আছে ছাবিশ তাৰিখে আছে। সেইটো জানোঁ কি বাৰে পৰে চোৱা নাই।
অ অ আজিতো মংগল বুধ বৃহস্পতি কালিতোহে আছে আৰু মাজত অ অ। সেইটো দি ল'লে আৰু আৰাম আৰু।
অ অ গৰম বন্ধ মানে গৰম বন্ধ নহয় কিবা কৰিব দিব। ৰ্ফম এখন দিছে সেইখন ফ্লাপ কৰিপেলে জমা দিব লাগিব তা পিছত গৰম বন্ধত বোলে কিবা ইন্টাৰ্নচিপ নে কি কৰাব বোলে।
অ অ অ সেইটো কৰিলে ভাল বাৰু।
সেইটো কৰিব লাগিব নহয় বোলে। এয়া মানে বাইদেউহতে কৈ দিছে আৰু। তোমাৰ যেতিয়া দি। ডিগ্ৰী ল'বা তেতিয়া বোলে চাৰ্টিফিকেটখন ওলাওঁতে অলপ অসুবিধা হ'ব নিদিয়ে নে কিবা আহে
অহ অহ।
আৰু কম্পিউটাৰ ক্লাছো কৰিবলগীয়া হৈ আছে বাকী কেইটা আছে কৈছিলোয়ে যে।
হয়। কৰি ললেই হ'ল সোনকালে হয়।
অহ
অ ঠিক আছে দিয়া মইও যাওঁ এতিয়া ওলাওগে গা ধুঙগে।
অ দিয়া হ'ব দিয়া।
ঠিক আছে দিয়া।
অ যোৱা।